মই এনে আছো ৰবা তুমি কি কৰি আছা
মইয়ো সেয়া আৰু ৰোমতে বহি আছো বাৰু
বাকী কি কিবা খালানে
ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰিলো মানে কিবা ব্ৰেড আৰু পিনাৰ বাটাৰৰ পৰা কৰিলো মানে
কিবা তুমি হেল্ডি হেল্ডি খা খানা খোৱাচোন জিম কৰা নেকি
এ মই ঘৰতে মানে হোম ৱৰ্কআউট কৰো মানে
অ অ ঠিকে আছে
বাকী তুমি কি খেলা
এ মই অ মই ফ্ৰাইড ৰাইচ খালো অলপ ৰবা
আচ্ছা ত' আজি কোনটো টপিকৰ ওপৰত কথা পাতিবা বুলি ভাবিছে
অ ফিল্মৰ চিনেমাৰ ওপৰত পাতিম বুলি ভাবিছো তুমি কি কোৱা
চিনেমাৰওপৰত ত' ঠিক আছে ত' আমি চিনেমাৰত আজি কথা পাতো ত বাৰু তুমি কব পাৰিবা নে তুমি কোনটো চিনেমা চাই বেছি ভাল পোৱা
মানে বলিউড নেকি অ কোনটো মানে কি হৈছে অ অ
চাউথ চাউথ ইণ্ডিয়ান তুমি কি চাই মানো কমেডি মুভি এইবোৰ মানে কোনটো চাই মানে বেছি ভাল পাওঁ তুমি
কমেডি মুভি ক'ব গ'লেতো ট'টেল ধামালটো চাই ভাল লাগে
সেই সেই টোটেল ধামান টো কবই নালাগে
অ হাউচফুল ফৰ হাউচফুল ফৰত চাগে অলপ ভোতৰ চিন আছে চাগে ঘৰৰ
ভূতৰ চিন নাই অলপ অলপ আছে মানে মানে পুৰণা যুগৰ মানে মানে সেহতে মানে যেনেকা মৰি গ'ল ন ত আগৰ কাহিনী বোৰ মানে কৈ প আৰু ৱেলকাম বেক
ৱেলকাম মুভিটোতো আৰু যমনি হয়।
সেইটো আৰু কমেডি ত' কমেডি মুভিবোৰ চাই ভাল লাগে মানে।
অ কমেডি কমেডি কমেডি মুভিবোৰ মোক চাই বেছি বেছি ভাল লাগে মই কমেডি মুভিয়ে চাওঁ বেছি।
হয় ময়ো এনেকুৱাই কমেডী মুভি আৰু চাউথ ইণ্ডিয়ান মুভি কেইটা
হয় ম মই কমেডি আৰু হৰৰ চাওঁ।
মানে চাউথ ইণ্ডিয়ান চাউথ ইণ্ডিয়ান ম ৰ মানে বিষয় মে এক্ৰৰ মানে কিবা, মাহেশ বাবু চিনি পোৱা নে?
পাওঁ পাওঁ মাহেশ বাবু হয়।
অ তাৰ মুভি কেইটা মানে ভাল লাগে চাউথ ইণ্ডিয়ানো পৰা মানে।
হয় হয় আৰু বিজয় থালাপতি ন মভিকেইটা ভাল লাগে। লিঅ' লিঅ' মভিটো চাইছা লি'অ? লিঅ' মুভিটো চাইছা?
এ ক'বই নালাগিল লিঅ মুভি
লিয় মোৰ যি মজা লাগিছে এইটো মভিটো মই চাইছিলো।
হয় মই চাইছিলো, আচ্ছা মই মোবাইলতে চাইছিল বাৰু ত' এইটোৱে যে মানে কমেডি মুভিবোৰ মানে চাই ভাল লাগে কিয় মানে কেতিয়াবা তুমি মানে অলপ মানে
উম।
ভাল লগা নাই তোমাৰ চেড হৈ আছে মনটো ত তুমি কমেডী মুভি বোৰ চালে ত তোমাৰ মাৰ মনটো মানে ভাল লাগে ন।
হয় হয় ভাল লাগে মনটো ভাল লাগে। কমেডি মুভি চালে তোমাৰ মনতো ভাল লাগে তাৰপিছত তোমাৰ অ মানে মানে মনটো আৰু ভাল লাগি যায় আৰু মানে কি জমনি হয় ন মুভি গেইটাত কমনি। কমেডি মুভি কেইটাত পুৰা।
হয় যমনি হয়।
অঁ পূৰা থাৰ্টি মানে হানড্ৰেদ পাৰ্চেন্টৰ ছেভেনটি পাৰ্চেন্তে মানে কমেদি থাকে।
হয় আৰু তুমি কিবা এইবা মুভিবোৰ তুমি চিনেমাত চাই ভাল পোৱা নে না মোবাইলত চাই? ভাল পোৱা বেছি।
মই কিছুমান মানে যোনটো মানে ভাবি থওঁ এইটো মুভি চিনেমা হলত চামে।
অ চ চাবই যাওঁ আৰু মোবাইলতো চাব পাৰো আজিকালি মোবাইলতো সুবিধা আছে।
হয়। ত' মই মানে চিনেমা হলত মানে এটাই মানে চাইছিলো কিবা ধুৰধৰ মুভিবিলাক ভাল লাগিছিল আৰু মানে। ধুৰণ্ডৰ মভি গেইটা মানে মানে বল বলিওডৰ মানে ধুৰন্ধাৰ মুভিটো মান ভাল লাগিছে। মানেবাৰ মানে নতুন মানে ওলোৱা মানে।
হয় হয় হয় ধ ধুৰন্ধৰ মুভি টো কিনটো ভাল ধুৰন্ধৰ ৰিভেঞ্জটো মুভি ভাল ভাল লগা নাই।
হয় ধুৰন্ধৰ টো অলপ চ বেছি ভাল।
অ গানটো গান কেইটা আৰু বেছি ভাল লাগে।
হয়।
গ গান কেইটা কিবা বুজিতো নাপাও এইটো বেলেগ ভাষাৰ গান গুণটো ভাই বেছে
হয় কিন্তু বাইকটো আছে মানে ক'তবা মানে তুমি পাৰ্টি চাৰ্টি কৰিব গৈ আছা ত এইবোৰ গানে বজাই বজাই যায়।
এ ডাইৰেক্ট। ভৰি নাচাই ওলাই যাব।
হয়। এইটোয়ে ভাবো যে
তাকে আমি উ মুবি। মই ভাবো মুভি চুভি চাব লাগে অলপ। এণ্টাৰটেইনমেন্ট কৰিব লাগে। এই তুমি ডেইলি কামত ব্যস্ত হোৱাটো ঠিক। কিন্তু মাজে মাজে মুভি চুভিও চাব লাগে এন্টাৰটেইনমেন্টটো দৰকাৰী হয়। মাইণ্ড ফ্ৰেছ হয় তাৰপিছত তোমাৰ মুড অফ মুদ অফ হৈ থাকিলে মুভি চাব লাগে। হয় হয় কিছুমান মুভি এনেকুৱা আছে হয় হয়। উ উদাহৰণ দিব পাৰিবা নে?
মই এইটোকে ভাবো যে যে ত' যেনেবা হৈ গ'ল এইটো আমাৰ ভাগত সিং আমাৰ ইণ্ডিয়াৰ ফ্ৰীডম ফাইটাৰ ত' ভাগত সিং মুভিটো চাইছা ন। ত' এইবোৰ চালে মান তুমি নিজে মানে নিজকে তুমি ইন্সপায়াৰ হোৱা ন।
ভাগত সিং তাৰপিছত বৰদাৰ মুভিটোও আছে বৰদাৰ।
হয় বৰ্ডাৰ মুভি আৰু তোমাৰ হৈ গ'ল কিবা সুভাষ চন্দ্ৰ বোস। মুভি হৈ গ'ল মানে ফ্ৰিডম ফাইটাবোৰ মুভি মানে
অ' ভাল লাগে মানে এটা মানে নিজকে কানেক্ট কৰিব নাই মানে অৰিজিনেল।
হয় আৰু আমাৰ ভাগা সিং মভিতু যেন সিটো বাইছ, তেইছ বছৰতে চাগে ফাঁচি মানে কিবা হ'ল চাগে ন তেইশ বছৰ ন বাইশ বছৰ আছিল চাগে। ইমান কম বয়সতে উ ইমান কম বয়সতে ভাবা ভাৰতক মানে স্বাধীনতা। দিব কাৰণে নিজৰ প্ৰাণটোক কিবা কৰিলেহি। সেইটোৱে।মই ভাবো যে মভি মানে। তুমি চাব লাগে মোৰ মতে
হয় হয় কিন্তু আজিকালি বেছি মুভি ফেমিলিৰ লগত। ত চাবলৈ বনোৱা নাই মানে বলীউডৰ মুভি কেইটা আগৰ জামানাৰ মুভি কেইটা ভালে আছিল। কিন্তু চবৰে লগত বৈ চাব পাৰিছিল।
পইচা বেয়া নহয়।
হয়।
অলপ মানে একশচনবোৰ মানে বেছি থাকে মানে ন সেইটোৱে আৰু ফেমিলিৰ লগত মানে চাব নোৱাৰে মানে অলপ একচনবোৰ বেছি থাকে।
হয় হয় একচেণ্টবোৰ বেছি থাকে। তাৰপিছত এ এক চেন বোৰে বেছি। থাকে তাৰপিছত তোমাৰ আগৰ জমানাৰ মুভিত মানে। কিবা বেলেগ আছিলে আৰু এতিয়াৰ মুভি কেইটা কিবা বেলেগ হয় ন পাৰ্থক্য আছে কোনটো
ইতিয়াৰ মভিবোৰ মানে যুদ্ধ বেছি।
যুদ্ধ বেছি আৰু ইকুইপমেন্ট বেছি ইউজ কৰে ন এতিয়াৰ মুভিত মানে বস্তু বেছি ইউজ কৰে। কৰে ন বস্তু
উম।
আগৰ জামানাতো ইমান মানে বস্তু এভেইলেবল নাছিল ন? মুভি এটা বনাবৰ কাৰণে চ' কোৱালিটি ডিফাৰেঞ্চ হ'বই ।কোৱালিটি আৰু তোমাৰ একচনত ফ্ৰেঞ্চ হবই।
হয়।
মোক কিন্তু এতিয়াৰ একচেন মুভি কেইটা চাই ভাল লাগে আগৰ মুভি চাই এতিয়া একচেন কেইটা ।
হয় মানে এইটোয়তো মই মানে এতিয়া মানে তু থাউজেণ্ড টুৱেন্টি চিক্স মানে যোনতো আমাৰ বলিউদৰ মভিটো ওলাইছে মোৰ মতে ধুৰন্ধৰ মভি মানে মুভি মানে চাই ভাল লাগিছে।
হয় হয় এতিয়া কিবা কি কি কিবা এটা মুভি আহিছে ন ক টেল তু বুলি ।
ক টেল তু বাৰু অ ওলাইছে চাগে মই কিন্তু চাহ চোৱা নাই বাৰু
নাই নাই চোৱা নাই মোবাইলত চাম বুলি ভাবিছো । মোবাইল
আচ্ছা মানে মোৰ মতে চা চাব লাগে মানে এইবিলাক নতুন নতুন যিবোৰ মানে মুভিবোৰ ওলাই ন মানে তুমি যে ভাবা যে এইটো মুভি মানে ভাল হ'ব বুলি ত মোৰ মতে চাব লাগে মানে দেশ বি বিদেশত মানে আমাৰ । ভাৰতত কি চলি আছে কি চলা নাই সেইবোৰ মানে অলপ গম পোৱা যায় ।মুভিত মানে বুইছা নে?
মানে মই যোনটো মনে দি ভাবো যে নাই এইটো মুভি অলপ ভাল আছে ট্ৰেইলাৰটো চাই বুজি পাই ন ন কোনটো ম লব চ' যোনটো মুভিৰ ট্ৰেইলাৰ ভাল লাগে মই আৰু তলত যাওঁ আৰু ফাষ্ট দিনা ফাৰ্ষ্ট শ চাব যাওঁ।
আচ্ছা ভালেই ত' তুমি অলপ হলত যোৱা তোমাৰ এক্সপৰিয়েঞ্চ বোৰ অলপ কবা নে? মানে কেনেকুৱা লাগে তাত মানে চিনেমা হলত
হয় হয় হয় তুমি কি ঘৰত মোবাইলত চাবা একো ইণ্টাৰেষ্ট নোপোৱা কোনটো মানে বেয়া মুভি এটা কোনটো আৰু বেয়া লাগিব কিন্তু হলত ।
হয় চিনেমা চিনেমা হলতো তুমি মানে অকলে নহয় বহুতো মানুহ থাকে । হয় আৰু চিনেমা হলতো অকলে নহয় ন তুমি ভূত মানুহ থাকে দিয়া ত জমনি হয় ।
আচ্ছা বা ত যদি মানে উ চাপজ এইটো মোক তুমি বেছি ভাল হোৱা নাই তুমি মোবাইল চাই চা মোবাইল চাব নোৱাৰা ফুল মুভি ফুল মুভি চালে নাই অলপমান ভাল লাগিছে কাৰণ হলৰ আছে তাৰ পিছত ইমান ডাঙৰ পৰ্দাত লগাই চাড চাউড বেলেগ পোৱা যায় ন এক্সপিৰিয়েঞ্চটোৱে বেলেগ হলৰ মোবাইলৰ লগত মোবাইল বা টিভিৰ লগত তুলনা কৰিব নোৱাৰে হলৰ
উম নোৱাৰে আৰু তুমি মোবাইলত তুমিতো অকলে অ অকলে চোৱা ন তো তোমাৰ মানে ই ইন্টাৰেছ বোৰ মানে নাথাকে মানে মোবাইলত চিনেমা হলত মানে আৰু এইফালে লাউড থাকে ন মানে চৰ থাকেত মানে বক্স বোৰ মানে পুৰি ষ্টাৰট হয় ন
হয় হয় হয় আৰু যি চাউড ন মান একেবাৰে ভালে লাগি যায় চাউ শুনি কিনাই
হয় মইহে কিবা ধুৰন দৰ মুভি মানে চাব গৈছিলো যেতিয়া মানে চিনেমা হলত ত' মানে মজা লাগি গ'ল মানে আহিব আহিব মন যোৱা নাই তাৰ পৰা মানে ইমান জোৰমণনি লাগিছিল ন চবে চিউৰি আছে চিউৰি আছে চবে মিলি কিনি মানে ভাল লাগি গল
হয় হয় উম আৰু যেতিয়া গান বোৰ বাজে তেতিয়াতো একেবাৰে মিউজিক ধুনীয়া কাজল যেন লাগে
এ মানে নিজৰ ভিতৰত বেলেগ এটা
আহ বেলেগ মানে গান বাজিলে ইচ্ছা কৰে যে নাচো উঠিকে নাই কিন্তু এইটো নোৱাৰা দিয়াচোন
অ ইয়াতে নাচি দিম বুলি লাগিছে আৰু ন এই যেতিয়া ইটো গান বোৰ পৰা আহে ন এ ভাই কি ক'বা চিনেমা হল মানে পুৰা হিলাই দিয়ে মানে
হিলাই দিয়ে পুৰা তাকে তোমাৰ লগত যদি উ হয় হয় ৰাখিছো তোমাৰ লগত চিনেমা কথা পাতি ভাল ভালে লাগিল মই কিবা শিকিব পালো তুমি কিবা
হয় মইও তোমাৰ পৰা একেবা শিকিব পাৰিম ত' বাৰু আজিৰ কাৰণে আমি ইয়াতে ৰাখিলো আৰু ন ঠিক আছে ধন্যবাদ